হেল্ল'।
হয়।
দছ মিনিট ক কৰিলে, অট'মেটিক অট'কাট হৈ যায় নেকি।
দছ মেন হৈ গেল নে
দছ মিনিট অ', আগৰ কলটোতটো হৈ গৈছিলে। দছ দছ মিনিট সাত নে আঠ ছেকেণ্ড হৈছিলে অ'টকাট হৈ গ'ল নেকি সেইকাৰণে তিমিকে দছ মিনিট চালো অ', কি কৰিছিলে গৈ তেনে পাৰ্টি বিলাক?
মই কৰিজো চাপজ পাৰ্টি তোমাৰ তাত থাকে মাৰ ফ্ৰয়া তুমি দিব পাৰা হোৱাটছএপত। ওৱৰচপ লাগিলে এক কথা, এতিয়া মানে মেইন বেছি ফকাচ আমি দিও ঘৰ চৰ সেইবিলাকত মাথা নামাৰো। ত ফ্লেট বিক্ৰী কৰিলে পঞ্চাশ হাজাৰ ত্ৰিশ হাজাৰ টকা পাবা সেইবিলাক কাম নাই
হা হা মাটি সেইবিলাকত বি বিক্ৰী কৰিলে বেছি লাভ আছে
সেটোৱে কথা মাটি ৰিসেল কৰিবলৈ ভাল
মাটি চেল কৰিবলে তেনোকা দুই আঢ়ৈ আহি যায় না
এটো টু পাৰ্চেন্ট দিয়ে কোনবা ওয়ান পাৰ্চেন্ট দিয়ে। এটো টু পাৰ্চেন্ট বেছি নাযায় টু পাৰ্চেট ওৱান পাৰ্চেট এনে চলি থাকে
মানে দুই তিনটা মান সে সেল কৰিলে গৈ পেলায় বাৰু তোমাৰ বছৰটোলৈকে হৈ গল আৰু নো কিমান লাগে
সেইটোৱে তোমাৰ এতিয়া তুমি চাগে তুমি যিটো ট্রায় কৰিবা কথা পাতিবা তাইৰ লগত ওলায় খালে শিকি যাবা
ৰিয়েল ইষ্টেটৰ বিজনেসটো ঠিকে আছে মানে কিন্ত ৰিয়েল ইষ্টেটৰ বিজনেসত তোমাৰ ইন্ডিয়াতকৈ বেচি দুবাইত সুবাই এবিলাক সাইডৰ কাৰণে বেচি ভাল
যাবা নেকি দুবাই? তাতও চিনাকি আছে তাতো চিনাকি আছিলে ডেনভি ডেন অ দুুবাইত মই ছিক্স মান্থ কাম ফু গছে ফ্লাই মেজিৰ চত
অ' ফ্লাই মিছ কোম্পনীটো
অ তাতে মই ছয় মাহ কাম কৰিছিলো। ইনটার্নশ্বিপ আছিলে
দুবাই ফালে
হয় একচুৱেলি মই ইঞ্জিনিয়াৰ কৰাৰ পিছত আৰু এক বছৰ মেনেজমেন্ট কাম কৰিছো তুমি যে আজি ইয়াৰ আৰু হোটেল মেনেজমেন্টৰ কোর্ছ লৈছো একবছৰ লোৱাৰ পিছত মোৰ ফাষ্ট জব আছিল জে ডি আৰ এছ, জে ডি আৰ এছ বন্ধ হৈ গেল চাৰি মাহ কাম কৰাৰ পিছত বন্ধ হৈ গল ফুল শ্বাটডাউন হৈ গল। তাৰ পিছত মোৰ ফ্ৰেণ্ড এজন চিনিয়াৰ এজন আছিলে সি মোক প্রিফাৰেন্ছ কৰিছে তুমি্ এটা কাম কৰা পাছপোর্ট থাকিলে তুমি ভিসা এখন এপলাই কৰি দিয়া আহি থাকিব তাৰপিছত তোমাৰ কৰা প্লাস ছিক্স মান্থৰ চেলাৰী পাবা পিছত তোমাৰ সিহঁতে তুমি চাকৰিত ভাবিছা টার্ণ কৰিবা আৰু টার্ণ কৰা নাই এৰি দিবা
দুবাইৰ কিন্তু চেলাৰী কিন্তু ভাল আছিলে ইন্টাৰশিপতে ফিপটি থাউজেনড কে দিয়ে নেকি
মই চেভেণ্টিএইট পাইছো
দুবাইত ষ্টাৰ্টিং অতে চেলাৰী
অ ইনর্টানশ্বিপত ছেভেন্টি এইট কে দি আছিলে মোক সিহঁতে খানা চানা সব দি আছিলে এইবোৰে খালি একোমডেছনটো দিয়া নাই একোমডেছনটো নিজে কৰিব লাগিছে
তে দুবাইত কিয় এৰিলা? ছেভেন্টি এইট পাইছা আস্তে ধীৰে দেখুন লাখ দেৰ লাখ ছুলে হেতেন
ইমান দিন কোর্সৰ ইনর্টানশ্বিপ আছিলে পিছত সিহঁতে কলে যে এতিয়া ছিক্স মান্থ ইনর্টানশ্বিপ শেষ এতিয়া তুমি যাব পাৰা, ঘৰতে ও কৈছে নাই
সিহঁতে অ সিহঁতে পার্মানেন্ট কৰিলে নেকি
নাই সিহঁতে কট্ৰেকচুৱেল মাতিছিল কট্ৰেকচুৱেল
অ পাৰমানেণ্ট নাৰাখে ন
পাৰমেণ্ট কৰিলে ভিজাতো, পাৰমেণ্ট ভিজাই হ'ব, টেম্পৰাৰিং ভিজাই লৈ গৈছো না
উ-উ অ'। ডুবাই-চুবাই চাইদে কিন্তু ভাল ভাল আছে।
এতিয়াও মাতি আছে মোক যাব কাৰণে, গে যাব কাৰণে মাতি আছিল মই ভাবো তাত ডুবাই গলে তাত থাকিব লাগিব, মোৰ সেইটোয়ে কথা তাতে, মোৰ মানুহ বিচাৰিব লাগিব, চাগা চাব লাগিব। চব চাব লাগবো। এতিয়া একমাহ, দুই মাহ মোৰ লাগিব চাগে। হ'ব কাৰণে।
অ' ডুবাই চাইডে কিন্তু ডুবাই চাইডে গৈ পেলাই এবাৰ যদি চেটেল হৈ ল'ব পাৰিলা নহয় গৈ পেলাই মানে জীৱনটো জিংগালালা হৈ যায় আৰু
সেইটোয়ে কথা।
ডুবাই চাইডে, ডুবাই চাইডে তেনেকুৱা সেয়া মোৰ মামা এজন থাকে। মামা এজন থাকে। নহয় তেওঁৰ আঁতৰ দোকান আছে।
হে মজা।
ডুবাই চাইডে এইবিলাক ফালে ঠিকেই হয় গৈ এই কিন্তু মানে এটা বস্তু আগতে, তেওঁ মানে তাত ষ্টাৰ্টিঙত গৈছিলে মানে তেওঁ বহুত আগতেই যোৱা সেই দুই হাজাৰ মানতেই যোৱা গৈ পাই হা এই ষ্টাৰটিংৰ কৈছে মানে তেওঁ ড্ৰাইভাৰ হিচাপে গৈছিলে, সেইদিন তাৰ পিছত এ এটাৰ পৰা এটা চিনাকি হ'ল, সেই তেনেকৈ চিনাকি চিনাকি হৈ হৈ, এটাৰ পৰা এটা আগবাঢ়িলে আৰু। প্ৰচেছটো তেনেকুৱা টাইপৰে হয়, গৈ পেলাই। এটাৰ পৰা এটা চিনাকি আহে, তাৰ পিছত সৰু - সুৰা কৰি পেলাই বাঢ়ে।
ডুবাইত চিনাকি আছে মোৰ কেইজন মান আছে, তেওঁলোকৰ কণ্টেক্ট হৈ থাকে। দুজন পাকিস্তানী আছে। পাকিস্তানী ল'ৰা কেইটা বহুত ভাল, সি মানে মোক ইমান ৰেচপেক্ট দিছে না, ইণ্ডিয়াৰ মানুহ কি কম, মই ভবা নাই যে পাকিস্তান মানুহ ইমান ইণ্ডিয়াত কে ভাল।
বা, পাকিস্তানীও ৰেচপেক্ট দিছে নি?
হা- হা।
পাকিস্তানীও ৰেচপেক্ট দিছে নে?
অ' তাতে আছে।
অ' তাত পাকিস্তানী, চাকিস্তানী বিলাক থাকিব বাৰু।
সিহঁতৰ লগত কণ্টেক্ট, চণ্টেক আছে, ভালে সিহঁতে, তুমি যেতিয়া আহা, আহা মোক ফোন কৰি আহিবা, চব ফেচেলিতী দিম তোমাক।
বা! ভালেই দেখোন।
তাতে, মোৰ কাৰণে তাতে মানে ল'ৰা-ছোৱালী কিবা বেলেগ বাহিৰৰ মানুহ মানে, ইণ্ডিয়ান মানুহ ধৰা সিহঁতে গিফ্ট- চিফ্টটো দিয়ে। আৰু স্পেচিয়েল দিয়ে জানানে ছোৱালী দিয়ে আমাৰ, লোৱা এঞ্জয় কৰা। এইবিলাক নালাগে মোক। একো ভাল লাগে, মই সেইবিলাক কৰিব অহা নাই ইয়াত।
ত মানুহকেইটা, একদম মানে বেলেগ।
মজা মজা আছে চোন ডুবাই, চুবাই চাইডে। এই তাত কি অফিচৰ পৰা দিয়েনে, নে লগৰ দে
কোনে?
এইবিলাক যে কলা যে দিয়ে বুলি পেলাই।
লগৰ কেইটাই দিছে,
অ' অ' অ' ডুবাই সেয়া ফ্ৰীটো, সেইটো গম পাওঁ
তাতে, ভিজি-ভিজিটিং কাৰ্ড পৰি থাকে ৰাস্তাত।
ভিজিটিং কাৰ্ড ৰাস্তাত পৰি থাকে?
অ' কণ্টেক্ট নাম্বাৰ লিখা থাকে, কণ্টেক্ট ইন দিছ লোকেচন, ইউ ৱিল গেট এভাৰিথিং, কণ্টেক্ট কৰিলে চব পাই যাবা
অ তাততো, অ তাততো সেয়া হয় মানে এই বোলে, উম আৰু তাততো লিগেল হয় ন, এইটো
সেইটো লিগেল হয়, সেইটোহে কথা তাতে টেক্স-ফ্ৰী, - ফ্ৰী, চব ফ্ৰী তাতে।
জেগা হিচাপে কথা বে, তাত লিগেল হয়।
আমাৰ ইণ্ডিয়াৰ নিচিনা নহয়, ইণ্ডিয়াত মানে কোনোবা কৰিলে লগা-লগ ৰেড, পুলিচ ধৰি লৈ যাব, লৈ যা
অ, আৰু, আৰু এতিয়াতো গৈ পেলাই বহুত ৰেড পৰি আছে
এইটোতো বা, এতিয়াটো কিবা বেলেগে কৰি দিলে হেঁতেন অপ মেচিন থাকিব কাৰণে অনলাইন ৰেজিষ্ট্ৰেচন, তেজপুৰত কি হৈছে?
তেজপুৰত গৈ বোলে তিনটা-চাৰিটা মান সেয়াতে আৰ, হোমচে-চোমচে ৰেড পৰিছে।
চব আজিকালি ভ্যালুলেছ মাৰ্কেটত
বহুতো ধৰি আছ, ৰেড পৰি-পৰি আছে আৰু কি কলা কি ৰেজিষ্ট্ৰেচন? কি ক'লা? কিবা ৰেগিষ্ট্ৰেচন প্লে
ৰেজিষ্ট্ৰেচন
অ কিবা যে ক'লা গোলে, কিবা ৰি বুলি গৈ পেলাই কিবা কৈছিলা
কৰিব লাগে, কৰাৰ পিছত তুমি তাতে মানে ল'ৰা-ছোৱালী হায়াৰ কৰি আহিব পাৰা তোমাৰ লগত। তুমি
অ এপত ৰেজিষ্ট্ৰচন কৰিব লাগে
অ এনেকে এফো পায়
বাহ
এনেকে নহ'ব
মই ইণ্ডি খন আগবাঢ়িবৰ কাৰণে বহুত টাইম আছে ইমান আমাৰ ইন এতিয়া এইবিলাক লকে আগবাঢ়িবলৈ বোক গুটোই টাইমছ উম তোমাৰ এইটো কি ক কাম এ কৰিবা না মোক হিয়াৰ প্ৰদাকচ্ খিন অকমান দিবা না গৈ পিলে তোমাৰ ষ্টৰ টো যে এই চি ষ্টোৰ টোৰ যে এই প্ৰডাক্ট খিনি যে আ প্ৰডাক্ট সেয়া এনেইবা মোক ইনষ্টা চিনষ্টা কিবা লিংকটো দাচোন গৈ পেলাই মই ইনষ্টাত এনেই চাই মেলি লম পেছটোত গৈ পিলে কি কি আছে বস্তু
মই ইনষ্টাগ্ৰামত বেছি ইনষ্টাগ্ৰামত মই বেছি প'ষ্টেই নকৰোঁ মই ৰ'বচোন এনেই তোমাক হোৱাটছপত গ্ৰুপত সোমাই দিছো চোৱাচোন আহিছে নেকি গ্ৰুপত
অ গ্ৰুপত আহিছো কিন্তু গ্ৰুপত কিন্তু সেয়া একো বস্তু দেখা নাই ৰ বল মানে কি কি আছে মেলিছে বস্তু মানে তেনে কি আছে বুলি মেলিলিছে বস্তু চ তেনে চালে মেলিলি গৈ পেলাই এয়া এ ল'বও পাৰিবা লগৰবিলাকো দেখুৱাব কিয় আজি লৈ মেলি
ৰবা তোমাক পঠাই আছো লিং এটা পঠাইছো চোৱা
উম দিৱচোন অ ওৱান পিছ চিঞ্চচ্ ফ'ৰ টু পিছ চিঞ্চচ্ হান্ডেড জিৰ্ণচ্ খিনি কি নৰ্মেল নে সেয়া টাইপৰ তোমাৰ সেয়া কি কয় নহয় মানে নৰ্মেল জিনচ্ নে বেগী টাইপৰ
মানে ফ বে যি লোৱা, যি নোলোৱা, সেইটো নিজৰ চও মাৰিবলে
অ' চবেই আছে মানে? পি ছ
অ', চব আছে।
পাৰফিউম চাৰফিউম চব আছে।
নাই, পাৰফিউ দিব নালাগে। একচুলী ব্ৰেণ্ড বনাই আছো মই। কোনোবা পাৰফিউম বিজনেজ কৰিব বিচাৰি আছে, সেইটোত মই ফুল গাইড কৰিম প্লাছ এইবিলাক যোনটো মোৰ ফ্ৰেণ্ড হয়, গুজৰাটতঁ সিহঁতৰ মনফিক্সাৰ ইউনিতিৰ ব্ৰেণ্ড আছে এটা। ত' সিহঁতে মানে ফুল অ' মোৰ লগৰ হয় টো। তোমাৰ ক্লাছমেট সিহঁতে যেতিয়া মই গ্ৰেজোৱেচন কৰিব গৈছিলো গুজৰাটত সি মোৰ ক্লাছমেট আছিলে সি ষ্টাৰ্ট কৰিছে এটা প্লেন? সি মোক কৈছে, গুৱাহাটীতটো আজিকালি অসমত মানে কাৰণ নিজৰ ব্ৰেণ্ড টো নাই। পাৰফিউম ব্ৰেণ্ড আছে নেকি অসমত, নাই না? এজনে আছে, আজমল। আজমলেই আছে। ত' আজমলক টাক্কৰ কৰি টো কোনোৱে যাব নোৱাৰে। হা হা। সেইটো আজমলক টক্কৰ কৰি যাব নোৱাৰিব, সেইকাৰণে আজিকালি বহুত মানুহে ব্ৰেণ্ড বিচাৰে যে, নিজৰ এটা ব্ৰেণ্ড খুলি ষ্টাৰ্টআপ -কৰিব কাৰনে ত' আছো মই সেইটো কৰি দিব কাৰণে। হেল্প কৰি দিম। আৰু ভাল প্ৰফিট কিন্তু। পাৰফিউমত ভাল প্ৰফ এনি মাৰ্জি। ছিক্সটি টো চেভেন্তি পাৰ্ছেণ্ট মাৰ্জি। ছিক্সটি টু চেভেন্তি পাৰ্ছেণ্ট মাৰ্জিন।
ছিক্সটি টো চেভেণ্টি পাৰ্চেণ্ট? বাহ
তোমাক চি আৰ চেভেন যোনটো পাৰফিউম, ৰনাল্ড যোনটো পাৰফিউম, মাৰ্কেটৰ দামটো জানা অৰিজিনেল প্ৰাইচ? ডিত্ত স্মেল বনাই দিম তোম ডিত্ত স্মেল হেইটো তোমাৰ মই ফাইভ লিটাৰত কেন দিম সেই ফাইভ লিটাৰৰ কেন্ৰ দাম হাৰ্ডলি তোমাৰ প্ৰাইজ তু, থ্ৰী থাউজেণ্ড ছামথিং নহলে ফ'ৰ থাউজেণ্ড পৰিব। থ্ৰী, ফৰ এনেকে পৰিব। এইটো পাঁচ লিটাৰ পৰিব, তুমি টুৱেণ্টি এমেলৰ বতল বনাবা। টুৱেন্টি এমেলৰ বটল ফৰ হান্দ্ৰেড, থ্রী হান্দ্ৰেড ৰাখিবা। হয় নে নাই ভাবক, কেইটা বটল হ'ব ইয়াত?
অ' মানে এইয়া পাৰফিউম চাৰফিউম তেনেকে, সেয়া বনাব পাৰে? মানে কিবা, সেই আছে মেছিন চেচিন?
অ চব আছে। তোমাক তোমাৰ সিহঁতে তোমাক কেটলগ দি দিব, কেটলগ চাই লোৱা। বক্সিং, লেভেলিং চেভিলিং চব কৰি দিব। লেভেলিং, বক্সিং এক্সটা পইচা লাগিবইটো। এইটো তোমাক তলত নাম চাম লিখি, সিহঁতে মাল পঠাই দিব তোমাৰ ঘৰত। পিছত তুমি সেইবিলাক মাল দোকানত - পইচা নিজৰ ষ্ট'ৰ খুলি দিয়া। নহলে ই কমাৰ্চত যেনেকৈ ফ্লিপকাৰ্ট, এমাজন, মিন্তা, নাইকা, মেছ', চপচিট তাতে চাপ্লাই দি থাকে। মোৰো কাপোৰ যাই থাকে অনলাইনত মোৰ মনত কাপ যায় থাকে ফ্লিপকাৰ্ চিপ চব যায় থাকে আৰু ইনবেছমেন্ট বেছি নালাগে কিমান ফিফ্টি থাউজেণ্ড সষ্টাৰ্টিংত
পাৰফিউমৰটো
হয় পাৰফিউ পঞ্চাশ হাজাৰ লয়, ধুনীয়াকে পাৰফিউম এটা ছেট ভৰি যাব তোমাৰ তাত। মেক্সিমাম ট্ৰেণ্ডিং ফ্লেভাৰটো ৰাখিলে হ'ল, দহটা ফ্লেভাৰ নহলে সাতটা ফ্লেভাৰ ৰাখা ষ্টাৰ্টিঙত, পিছত লাহে লাহে বঢ়াই থাকিবা।
অহ তাৰপাছত তেনে চেল তেল কৰিলে ভাল আহিব কিন্তু
আৰু ছাপ'জ তোমাক টেষ্টাৰ লাগে টেষ্টাৰ কাৰণে সিহঁতে কোৰিয়াৰৰ পে'মেণ্টটো কৰিলে তোমাৰ ঘৰতছো টেষ্টাৰটো পাই যাব তাতে বাৰটা টেষ্টাৰ থাকিব তাতে চব নাম লিখা দিব কোনটো ভাল লাগিছে তোমাৰ সেইটো হিচাপত তুমি অৰ্ডাৰ দি